হেল্ল'?
হেল্ল', অ।
অ, অহ এয়া ভাত খাই লৈ পেলাই খোজকাঢ়ি আছো আজি। ভাত খাই পেলাই বোলে দে অ ভাত খাই পেলাই বোলে দুঘন্টা মান বোলে খোজকাঢ়িব যে লাগে। সেয়া খোজকাঢ়ি আছো। অ- অ।
অ, ইমান ধুনীয়া বতাহ হয়। ভাতকেইটা খাই লৈ পেলাই এই বতাহ মাৰি আছে যে বহি আছো পিছ চাইডে।
অ, আজি বতৰটো কিন্তু বহুতেই ভাল লাগিছে।
হয়। কিন্তু এই গোপ-গোপীয়া গৰমটো আছে, কিন্তু বতাহটো মাৰি আছে। কাৰণে এ গৰমটো মানে লাগা নাই তেনেকে।
অ, এনেকুৱা বতৰত আকৌ প্ৰেছাৰৰ মানুহৰ কাৰণে আকৌ বহুত বেয়া দেই। যিবিলাক মানুহৰ প্ৰেছাৰ হাই থাকে, অ সেইবিলাক মানুহৰ যিবিলাক মানুহে প্ৰেছাৰ হাই থাকে সেইবিলাক মানুহৰ কাৰণে বহুত বেয়া আকৌ প্ৰেছাৰৰ কাৰণে। অ। অ, তাৰপিছত আজি ভাত কি দি খালে?
অ ভাত আজি ভাত অমিতা খাৰ বনালো, আ আলু পিটিকাও বনালো। সেয়া দিয়ে খালো আৰু গৰমত আৰু আপুনি কি দি খালে?
মই আকৌ এইয়া হেৰিৰ লাওৰ আগৰ ভাজি কঠাল গুটি দি বনালো, তাৰ পিছত আকৌ লাও পাতে আকৌ চেপা মাছে চাটনি বনাই নহয় সেয়া আকৌ চাটনি এখন বনালো। অ এই ৰঙালাও পাত হওক, কোমোৰা পাত হওক তাৰপিছত এইয়ান হেৰি এনেবা ভাতকৰেলা পাতো দিব পাৰে, মৰিচা পাতো দিব পাৰে। এনেকে পাত দি পেলাই আপুনি যেতিয়া চেপা মাছ দি পেলাই চাটনি বনাব পাৰে। সেয়া বনালো তাৰপিছত আকৌ তাত মানে যে আপ আপোনাৰ ইচ্ছা আৰু যদি আজি অকল ৰঙালাউ পাত দি খাম সেই ৰঙালাউ পাতকেইটা ছিঙি আনি পেলাই ধুনীয়া কৈ ধুব লাগিব কুমলীয়া পাতটোহে দেই, এনেকুৱা হেৰি পাতটো নহয় আৰু। বুঢ়া পাতটো নহয় আৰু।
মাজৰ যে পাতটো যে ওলাই যেন আগৰ।
অ-অ আগত সেয়া। একেবাৰে মানে বুঢ়া নহ'লেও হ'ব। সেয়া পাতটো আনি ধুব, ধুই লৈ পেলাই চেপা মাছটো প্ৰথমে তেল ধুই লৈ পেলাই অকমান তেলত দিব, দি লৈ পেল পেলাই আৰু হেৰি উঠাই থৈ দি তাৰপিছত পাতখিনি দি দিব। সেই তেলতে, দি পাত খিনিতে আপোনাৰ নহৰু কেইটামান দিব কেঁচা নহৰু কেইটামান গুচাই দিব, কেঁচা জলকীয়া কেইটামান দিব, দি অলপ সিজিবলৈ দিব বস্তুখিনি।
হয়।
এই সিজি যাব যেতিয়া তেতিয়া আপুনি আৰু সেই মাছ সতি আপুনি যদি মিক্সাৰ মেচিনত যদি মাৰো বুলি কয় তাতো মাৰিব পাৰে, নহ'লে পটাটো পিচিব পাৰে।
হয়।
পটাত পিছাটো আকৌ পটাত পিছাটো খাই পেলাই আকৌ বেছি ভাল লাগে। পটাটো পিচিব পাৰি যে, অ বহুতে ভাল লাগে। উম। অ তেনেকে বনালো খাই পেলাই মানে ইমান ভাল লাগিলে। সে আৰু পিয়াজটো মই নিদো। পিয়াজটো মানে চাটনিটোত দিলে মানে ইমান এটা হেৰি নালাগে আৰু কোনোবাই দিবও পাৰে পিয়াজ। টো মানে দি দিয়েও কোনোবাই। দিলে ভালো হয় অ নহৰু দিওঁ নহৰু। দিওঁ আৰু। অকণ নহৰু অকণ সৰহকৈ দিওঁ কিন্তু সেইয়া তেনেকে চাটনি কৰি পেলাই সেইটো সেইটো খালেও কিন্তু। প্ৰেছাৰ মানুহৰ কাৰণে বহুত ভাল কেঁচা নহৰুটো চাটনি হৈ যায় যে।
হয় হয়
অ সেইয়া আহ তাৰপিছত আকৌ ঔটেঙা ঔটেঙা দি দালি বনালো। ঔটেঙা আকৌ আমাৰ আহ অ আমাক কৌ সেই ঘৰৰ সন্মুখতে মানে আৰু আমাৰ দাদাহঁতৰ ঘৰো আছে যে তাৰ কাষতে মানে ডাঙৰ ঔটেঙা গছ এডাল আছে সেই তাৰ পৰা টেঙা চিঙি আনিলোঁ আনি লৈ পেলাই সেই ঔটেঙাও দিলে ঔ টেঙা মানে এতিয়া ইমান ডাঙৰ ডাঙৰ হোৱা নাই আৰু অকণ অকণ ডাঙৰ হৈছে আৰু গছজোপাত ছিঙি বলে হোৱা নাই আৰু তেনেকা অ অ আৰু মই টেঙা অ অ দাইলত দি খালে যে কিমান ভাল লাগে মই একেবাৰে দাইলত দিলে। এক বসুৱাই এনেকা পাতত তাত লৈ লওঁ আৰু সেই চ বহুতেই ভাল লাগে। অ ঔটেঙা এনেই মা অ এনে কিন্তু মাছ দি মাছৰ লগত খায়ো ভাল লাগে কিন্তু আকৌ মাছৰ মত টেঙাটো খাই পেলাই বেছি ভাল নোপাওঁ আৰু দেই। হেৰি কৰিহে ভাল লাগে আও অ অ সেইটো টেঙা খাব পাৰো মাছৰ চোকা টেঙাটো আকৌ কেতিয়াবা চুকা টেঙাটো দাইলত দি খালেও বহুত ভাল লাগে। এ দাইলত দি ললে সেয়া
হয়
তাৰপিছত আকৌ আমাৰ ঘৰত আকৌ সৰু সৰু বেঙেনা লাগিছে নহয়। সৰু সৰু বেঙেনা অঁ গছৰ সেই বেঙেনাখিনি ছিঙি আনি পেলাই আকৌ এনেকা ফালি ফালি ভাজি বনালোঁ। অ তেনেকেই খালো আৰু ভাতকেইটা আৰু অ আজি লোকেল বস্তুৱে খালোঁ নাই লোকেল বস্তু খোৱাই ভাল যদি মই যদি বজাৰৰ পৰা পাচলি আনি এনেকা পলিথিনত বান্ধি থৈ দিওঁ আপোনাৰ মানে পলিথিনতেই পানী উঠি যায় নহ'লে মুকলিত থৈ দিলেই বস্তুটো গেলিয়ে যায়গৈ।
হয় হয় সাৰ বহুত দিয়ে যে সেয়াই।
সাৰ দিয়ে ৰাখি খালে নহয় আপোনাৰ আৰু বেমাৰহে হ'ব সেইকাৰণে সোনকালে চকুৰেই নেদেখা হ'লোঁ। নাকৌ চুলি পকি যায়। চুলিবিলাকো মানুহৰ সোনকালে পকিছে আজিকালি আকৌ সৰু সৰু ল'ৰা ছোৱালী বিলাকৰো চাবচোন চুলিবিলাক পকিছে।
চুলি পকিছে চকু পাৱাৰ কমি
অ চকুৰ পাৱাৰ কমিছে কাৰণ সিহ সিহঁতে অ অ সিহঁতে মানে তাতে যে সৰু পৰাই যে হেৰি এ সাৰুৱা বস্তুৱে খাবলৈ পাইছে যে একেবাৰে ধা অ চাউ চাউলৰ পৰা হেৰি পৰা একেবাৰে শাক-পাচলিৰ পৰা আজিকালি প্ৰিয়ৰ গাখীৰ অকণো পোৱা নেযায়।
হয় হয়
পিয়ৰ গাখীৰো যদি আনিবলৈ যাই ছা
কিবা কিবা ফেনলৰ নিচিনা এনেকে, পানীত মানে মিজ দি দিয়া মানে নে গাখীৰৰ নিচিনা দেখে গাখীৰ হৈ যায়।
অ সেই অ সেইটো মেডিচিন টো দিয়ে আকৌ তেওঁলোকে যদি গাখীৰ, গাখীৰত যদি অ গাখীৰ যদি গৰুজনী যদি গাখীৰ নোলায়। আকৌ কিবা এটা মেডিচেন খুৱাই দিয়ে, খুৱাই দিয়াৰ লগে লগে পিছদিনাৰ পৰা আকৌ বহুত গা ওলাই যায়।
অ অ হয় নেকি?
অ, জানো সেইটো আপোনাকে গম অ সেইটো আপোনালোকে গম পায় নে নেপায় জানোনে? অ উম এম এম যদি উম যদি সিহঁত হেৰি কৰে উম গা খীৰ নোলায় আজি তেতিয়া সেই এনেকে ঘিল ঘি মানে এই সৰু লৰা-ছোৱালী ফ্লাক্সটো যেনেকুৱা সেই টেমাটো তেনে কুৱাই, সেই ফ্লাক্সৰ নিচিনা মেডিচিন সোমোৱা হৈ থাকে। তাৰ পিছত যদি সেইখিনি খুৱাই দিয়া আৰু খুৱাই দিয়া পিছতে আৰু
এনেও এতক দানা লগত মিছ কৰি খুৱাই।
অ অ দানাৰ লগত মিক্স কৰি খুৱাই। দানাৰ লগত মিজ কৰি খুৱাই, সেই আমই অ তাই সেই সেই কাৰণে গাখীৰ সৰহকৈ উলিয়াব, সৰহকৈ উলিয়াই তেতিয়া গোৱালক দিব পাৰিব। সেয়াকে জানো আমি আনি জানো অ সেয়াকে আনি আমি এতিয়া ল'ৰা - ছোৱালীক খোৱাই আছো, তেতিয়ালে চাওকচোন গাখীৰ অ এতিয়া এতিয়া গাখীৰৰ নাম গাখীৰৰ নামতো জানো আমি তেনেকে এতিয়া বিহ খুৱাই থাকা নাই জানো আৰু হু, এ আমাৰ এতিয়া গাও অ এতিয়া অ এতিয়া আমাৰ গাঁৱলীয়া জেগাতো আৰু এতিয়া ভাল আৰু এতিয়া হেৰি পোৱা নেযায় আৰু
হয়।
হেয়া অ।
পিছে বন্ধত ক'ত ফুৰিব চুৰিব যাবনে?
বন্ধত যাম বুলি ভাবিছো এতিয়া মানে নগলেও আৰু সৰুটো আমাৰ একেবাৰে নেমানে নহয়, সি এতিয়া তাক নিবয়ে লাগিব। সি শুৱা পা উঠিয়ে অইনটো কথা নাই আৰু ক'ত যাবা ফুৰিবলৈ খালি সেইটোহে আৰু তাক এবাৰ লাগে সে তাক লাগে চেৰাপুঞ্জী যাবলৈ। কৈছে শ্বিলঙত অ শ্বি অ। শ্বিলঙত বাৰু নথাকো বাৰু চেৰাপুঞ্জিতে যাম কিন্তু এইবাৰ বোলে বেছ শ্বিলঙত বোলে আমাৰ বোলে অসমৰ মানুহে বোলে ভৰ তি হৈয়ে গ'ল গৈ বোলে এনেকুৱা ভিৰ হয়।
ভিৰ গৰমৰ কাৰণে মানে চবে ফুৰিবলৈ গৈছে।
অ যোৱা বছৰো শ্বিলঙত মানে মানুহ ৰাস ৰাস্তাই ঘাতে আও চবতে বহি থাকাহে দেখা গৈছে নিউজ, জে চিউজে আৰু ইমানেই মানে ইমানেই মানুহ ফুৰিব গৈছে। তে মানে আমি যোৱা বছৰো গৈছিলো কিন্তু আমি সেয়া জানতে জানতে আগ আগষ্ট মাহেই পালেগৈ কিন্তু আগষ্টত গৈছো যদি আমি সকলো ফ্ৰী পালো আৰু ভাল লাগিলে। মানুহ চানুহ তেতিয়া আৰু য়া মানুহ চানুহ তেতিয়া ইমান ভিৰ নাই এই এতিয়া জুলাই মাহটোতে মানে চবেই বন্ধ পায় চবেই। ঠাণ্ডা বুলি এডোখৰ জোতেই গুছি,
এনেকুৱা জেগাত যায়।
যাই লৈ পেলাই আৰু সেয়া আৰু গৰমত ঘুৰি পকি। কি আহে কিমান ভাল লাগে এসাঁজ কাপোৰ পিন্ধি লৈ তাত মানে গ'লেও টেনশন নাই কাৰণ গৰমটো নালাগে।
গৰমটো নালাগে।
অ এতিয়া বেলেগ জেগাত ফুৰিবলৈ যাম বুলি ক'বলৈ সাহসেই নহয় গৰমৰ কাৰণে।
হয় হয়, মই আকৌ ধৰক যাবই নোৱাৰো। গাড়ীত উঠা মাত্ৰকে বমি হিহ। খুব বেছি সেৱা হয় পঁচিশ কিলোমিটাৰ মান যাব পাৰিম আৰু তাৰ পাছত আৰু যাব নোৱাৰিম, সেই প্ৰব্লেমটো আজিলৈকে শ্বিলংত যাব পৰা নাই হিহ, তে যদিওঁ আ টেন যদিও টেন যোৱা হলে তেতিয়া যাব পাৰিলো হয় টেইনতে।
নাই, নাই আমাৰ সৰুটো তেনেকুৱা নহয়, গাড়ীত উঠিলেই তাৰ বমি হয় তাৰ পিছত। আগ তেনেকে তো অলপ জেগা, কিবা চেৰাপুঞ্জী লগকে তেনেকেইয় লৈ গলো বমি হৈ কৰি কৰি মোৰো বেয়া লাগিছে ল'ৰাটো লাষ্ট, ষ্টাৰ হৈ গ'ল, তাৰপিছত আমাৰ লগতো যে অলপ, যি এ যিগৰাকী মাইকী মানুহ গৈছিলে। সিহঁতে সিহঁতৰ আকৌ ছোৱালীজনীও তেনেকে বমি। কৰে বমি টেবলেট লৈ গ'ল সেই তাৰপাই এফাল, খুৱাই দিলোঁ যে, সেই এফাল এটা খুৱাই দিয়াৰ পিছতে আৰু সেই বমি যে যি বন্ধ বন্ধই হৈ গ'ল।
হয়। নাই নাই বমিটো আপোনাৰ, হয়, কিন্তু প্ৰথম হোৱাৰ পাছত তাৰপিছত আৰু নহয় আও বেছি। এবাৰ দুবাৰমান হোৱাৰ পাছত আৰু বন্ধ হৈ যায়গৈ।
অ'হ।
মোৰ আকৌ যোৱাৰ সময়তহে বমি হয় ঘূৰি অহাৰ সময়ত আকৌ বমি নহয়।
অ এয়া হেৰি, চাবচোন আৰু যাব পাৰে টেবলেট টো লৈ পেলাই যাব ইমান ধুনীয়া জেগা চাই আহিব। গৈ ল'ৰা ছোৱালীও গৈ ভাল পাব।
ল'ৰা ছোৱালীকো লৈ যাব লাগিব।
অ গৰমো নাই যেতিয়া ভালে পাব।